শুনিছে অ'। খবৰ, খাতি কেনেকুৱা?
ভাল, ভাল, তোমাৰ কেনে?
এ আছো জিয়াই আৰু। জাকি এতিয়া ক'ত? মই মই ৰুমতে
মোৰ ৰুমতে গুৱাহাটীতে আছো।
অ', গুৱাহাটীতে
বাকী জুলাই মাহৰ কিবা প্লে পৰিকল্পনা আছেনে?
জুলাই মাহৰ পৰিকল্পনা মানে, এই আপুনি যে কৈছিলে মোক কৰ্মশালাটোৰ কথা।
উম।
সেইটোৱে সেইটো সেইটো যাম বুলি ভাবিছো বাৰু। টাইমটো অকন মিলাই থৈছোঁ। বাকী সেই পাঁচ জুলাইত পৰীক্ষা এটা আছে।
অ'।
সেইটো দি পেলাই যাম আৰু।
অ'। মোৰো সেই একেই কৰ্মশালাটোকে মানে প্লেন লৈছো কাৰণ আমি কৰ্মশালাৰ পৰাই বহুত বস্তু শিকিলো। ন এতিয়া যিখিনি কিছু আমাৰ সৰুতে আজিকালি মানে কি হ'ল ল'ৰা-ছোৱালীবোৰ মোবাইলতে আৱদ্ধ থাকে। মানে নিজৰ আজৰি সময়ত মানে আমি আগতে আজৰি সময়ত কিতাপ পঢ়িছিলো। বা খেল-ধেমালি কৰিছ ছিলো আজিকালিটো এই পৰিৱেশটো নাই। এতিয়া গৰম বন বুলি যদি ল'ৰা-ছোৱালীখিনিক যদি অকণমান কিবা এটা শিকাব পাৰোঁ। তেতিয়াহ'লে আমাৰ কাৰণে ভাল হ'ব। তেওঁ তেওঁলোকৰ কাৰণেও ভাল হ'ব।
ভাল হ'ব সেইটোৱে, সেইটো, সেইটো একদম মানে সেইটো মানে ভাল, ভাল চিন্তা এটা আৰু মানে নহ'লে আপোনাৰ একদম গোটেই ল'ৰা ছোৱালীখিনি কিবা মানে বস্তুবোৰ চব আৰ্টিফিচিয়েল হৈ, হৈ গৈ আছে। আজিকালি কি
এ আজিকালি মানে সেইয়াই হৈছে মই প্ৰায় মন কৰিছো যিসকলে ধৰি লোৱা বোলে মোবাইলৰ আগত কেমেৰাটো অন কৰিবলে কিবা মানে, ব্লগ এটা বনাব পাৰে। বা ভিডিঅ' এটা কৰিব পাৰে কিন্তু মানে মাইকৰ সন্মুখত বা সন্মুখত আহি পেলাই কথা ক'ব নোৱাৰে মানুহে। মানে মানে যিটো এইটো আমাৰ মানে। মানে হেৰি নেতৃত্ব দিয়া গুণটো আজিকালি ল'ৰা ছোৱালী খুব কম আছে। কাৰণ তেওঁলোকে মানে মঞ্চত। উঠি পোৱা নাই। বা উঠিবলৈ সুবিধা পোৱা নাই। আমি আগত আকস্মিক বক্তৃতা দিওঁ, তৰ্ক দিওঁ। কবিতা আবৃত্তি কৰো তাৰ কাৰণে আমাৰ। মাতটো ভাল হয় লগতে। মানে আমাৰ নলেজতো বাঢ়ে জ্ঞান। বাঢ়ে।
তাৰ কাৰণে কিতাপ পঢ়া হয়। উম', এই কিতাপ পঢ়া -এটাও মানে আমি ল'ৰা ছোৱালীখিনি যদি মাজত তেনেকে আনিব পাৰি।
তাকে মানে কিতাপৰ জগত খন যে বেলেগ মা মানে এতিয়া। আমি মানে চিনেমা এখন চালে আমাৰ আমি ডাইৰেক্ট আমি সকলো বস্তু ডাইৰেক্ট- ডাইৰেক্ট পাওঁ মানে আমি প্ৰতক্ষ্য ভাৱে পাওঁ কিন্তু- কিন্তু কিতাপ এখনত। যেতিয়া পঢ়ো তেতিয়াহ'লে আমাৰ মনোজগতত যে সেই বস্তু। বস্তুখিনি চলি থাকে। আমি নিজে যে ভাবো। কথাবোৰ সেই মানে- মানে - মানে প্ৰত্যেকটো চৰিত্ৰই এইটো কৰিছে সেইটো কৰিছে। ই মানে আমাৰ চিন্তা ভ বহায় সেই বস্তুতটো ল'ৰা ছোৱালী খিনি মানে পৰিচয় কৰি দিয়াটো ভাল বুলি মই ভাবো।
ভাল একদম কিতাপ কিতাপখন পঢ়িলে আপোনাৰ সেই কৈছে ন কল্পনাাৰ শক্তিটো বাঢ়ে। মানুহে কল্পনা কৰি লয়নো। নতুন - নতুন নিজৰ ধৰণে এটা চৰিত্ৰ তেওঁলোকে নিজেই ধৰণে নিজৰ ধৰণে বনাই ল'ব পাৰে।
উম',
আৰু- আৰু তাত? কিয় মানে আৰু আৰু এটা বিশেষ আমি যদি মই ভাবোঁ মানে ল'ৰা ছোৱালীখিনিক আপোনাৰ এই এই- এই বস্তুখিনিৰ লগত পৰিচয় কৰোৱাৰ ক্ষেত্ৰত চৰকাৰে যোনটো অংগনবডাদী স্কিম আছে।
উম',
অংগ - অংগনবাদী যোনটো স্কীম আছে। সেই স্কীমটো অকণমান। সাল সলনি কৰি ভালকৈ যদি ইমপ্লিমেণ্ট কৰি এতিয়া ধৰি লওক হেৰি নিচিনা কৰে মইনা পাৰিজাতৰ নিচিনা ব্যৱস্থা এটা কৰিব পাৰে। সেইটোৱে কিন্তু আমাৰ। মানে যথেষ্ট সুবিধা কৰিব যেন মোৰ অনুভৱ
তাকে এতিয়া অংগনবাদী বোৰ ময়ো মন কৰিছো অংগনবাদীত ল'ৰা ছোৱালী যায় অলপ খেলা ধূলা কৰে তাৰপিছত কিবা কিবি খাই গুচি আহে। মানে বৰ এটা মানে যোগাত্মক বস্তু মানে হৈ থকা নাই অংগনবাদীতো। মানে অংগনবদীত ধৰি লোৱা মানে এনেকুৱা এখন চাগে অংগনবাদী নাই মই দেখা নাই য'ত ধৰি লোৱা এটা লাইব্ৰেৰী আছে য'ত মানে শিশুৰ সাধু কিতাপ বা বা শিশুৰ যিবোৰ কিতাপ সেইবোৰ থকাকৈ মানে লাইব্ৰেৰী থকা মানে অংগবাদী দেখাই নাই।
দেখায়েনাই
মন কৰিবলগীয়া অংগনবাদীয়ে অকল সহায়িকা থাকে বা কৰ্মী থাকে তেওঁ মানে তেওঁলোকৰো মানে এই এই ক্ষেত্ৰত মানে গুৰুত্বটো বহুত কম।
বহুত কম বহুত কম খালী কাম কৰিব লাগে কাৰণে কৰি থকা ধৰণৰ কৰি থাকে মানে। পইচা পায় আৰু কৰে আৰু তেনেকুৱা কাম মানে। এই বস্তুবিলাক মানে ভবা হয় খালী কৰিবলৈ আকৌ আপোনাৰ আগবাঢ়ি আহিবলৈ মানুহৰ আজিকালি সময়ো নাইকিয়া হৈছে যে।
তাকে তাকে মানে এইটো এটা কথা অংগনবাদীতো যিহেতু এইটো আমাৰ শিশুসকলক আমি প্ৰথম অৱস্থাৰ পৰা যদি ভালকৈ মানে ভালকৈ তলো মানে কিতাপ পঢ়া আৰম্ভ কৰি খেলা ধূলা সেই গোটেই বস্তু খিনি যদি যদি আমি ভালকৈ মানে একদম মানে সৰু অৱস্থাৰ পৰা যদি আমি ভাল কৰিবলৈ চাওঁ তেতিয়া হ'লে অংগনবাদীৰ বা এই সৰু পৰ্যায়ৰ শিক্ষকসকল কিন্তু মানে যোগ্য হোৱাটো খুব মানে গুৰুত্বপূৰ্ণ। আৰু আৰু এটা বস্তু মন কৰিব লগীয়া আমাৰ কিন্তু অংগনবাদীৰ মানে আমাৰ যিটো মানে তেওঁলোকৰ যিটো মাননি বা তেওঁলোকৰ যিটো আহ তেওঁ যি তেওঁলোকে পইচা পায় এইটো কিন্তু একেবাৰে কম। আৰু এই কম টকা সেইটো কাৰণে আচলতে তেওঁলোকে বৰ বেছি আগ্ৰহ আগ্ৰহ নেদেখুৱায়। বা ধৰি লোৱা কোনোবাই পঢ়া শুনা কৰি যাৰ ধৰি লোৱা পঢ়া শুনাত মানে গুৰুত্ব আছে পঢ়ি ভাল পায় বা আহ মানে আবৃত্তি বা যিকোনো ধৰণৰ কাম কৰি ভাল পায় এনেকুৱা নৱপ্ৰজন্মই মানে সেইটো টকাত অংগনবাদী এখনত মানে সময় দিব নোৱাৰে মানে। ত চৰকাৰে মানে অংগনবাদী যদি মানে যিসকল আহ মানে প্ৰশিক্ষক বা শিক্ষক তেওঁলোকৰ বা মানে বাচনি প্ৰক্ৰিয়াটো যদি অকমান মানে ঠিক কৰা আৰু তেওঁলোকৰ যদি তেওঁ অলপ ভাল কৰে। টকা পইচাৰ ক্ষেত্ৰত যদি অলপ সবল কৰে তেতিয়া। তেতিয়াহ'লে কিন্তু এই নতুন প্ৰজন্মৰ যদি কোনোবা প্ৰতিনিধি যায় তেতিয়া কিন্তু অলপ মানে আমাৰ অৱস্থাটো ভাল হ'ব বুলি ভাবো।
অ মইয়ো ভাবো মই সেইটো মানে বহুত দিনৰ পৰা মোৰ মনলৈ আহি আছে কথাটো। মানে মই এতিয়া য'ত থাকো ওচৰতে এখন অংগনবাাদ়ী আছে দেই। তে তাহ আপোনাৰ আহে তাত মানুহ আহে সদায় একেখিনি বস্তু একেখিনি কিবা ল চাৰীখিনিত খেলাব অকণমান সময় মানে কি উম উমলাই থাকে আৰু
তাকে মানে অংগনবাদীতো মানে উমলা ঘৰে প্ৰথম অৱস্থাত তো মানে অ মানে অংগনবডাদীতো আচলতে এনেকুৱা প্ৰি স্কুল বা মানে স্কুলৰ আৰম্ভণি মানে স্তৰ থাকে তো, ত এইটো প্ৰথমতে অমোলাক হৈ আছিলে। কিন্তু আজি-' মানে উমলা ঘৰতটো এনেকুৱা হয় যে মানে যিখিনি প্লে হাউচ আছে তোমাৰ মানে ব্যক্তিগত, সে ব্যক্তিগত কমলা ঘৰবোৰ কিন্তু ইয়াতকৈ বহুত বেছি মানে বহ বহুত খিনি বেছি মানে হেৰি সবল হয় মানে শক্তিশালী হয়। তেওঁলোকে কুল যোৱাৰ আগত তে তেওঁলে বহুত বস্তু ল'ৰা-ছোৱালী শিক কাই দি সেইকাৰণে মানুহে আজিকালি কি কৰিছে যাৰ টকা পইচা আছে তেওঁলোকে সন্তানক মানে অংগনবাদী পঠোৱাতকৈ প্ৰাইভেট যিসমূহ বা ব্য ক্তিগত খণ্ডৰ যিসমূহ উমলাঘৰ আছে তালৈ পঠিয়াবলৈ চেষ্ট টা কৰে। কাৰণ সময়ত তোৰ সমানে আজিকালি মানুহৰ মানুহৰ বাবে টকাতকৈ বেছি সময়তো মূল্যবান মানে আৰু নিজ নিজৰ ল'ৰা-ছোৱালীৰ কাৰণে টকাটো খৰচ কৰিবলৈ সমান সকলো সাজুৱে থাকে।
উম।
সেইটোৱে আৰু আৰু, আপোনাৰ ইতিয়া চাওক এই এই বস্তুবিলাকৰ কাৰণে যেতিয়া কিতাপ পঢ়াৰ যোনটো পৰিৱেশ নাইকিয়া হ'ল, মানুহবিলাক মোবাইলত বেছি ব্যস্ত হৈ থাকিবলৈ ল'লে এ তাৰ ফলত মানে আপুনি আমি আমি আগতে কিমান আলোচনী পঢিছিলোঁ মাহেকীয়া আলোচনী, শিশু আলোচনী, কিমান আছিলে সেই বস্তুবিলাক লাহে লাহে নোহোৱা হৈ গৈ আছে।
নোহোৱা হ'ল মানে তাকে, তাকে, মানে প্ৰকাশকৰ লাভ নহয় নহয়। এতিয়া আমি আগতে কঁফুৰা মচাক ৰং মন এই ধৰণৰ আলোচনী পঢ়ো, টুিংকলল পঢ়ো এতিয়া এইবোৰ যদি মানুহে কি মই ত তেওঁলোকৰ মানে চাহিদা কমি তেওঁলোকৰ তেওঁলোকৰ লা স নহয়লে তেওঁলোকে চফা কৰিবলৈ থাকে তেওঁলোকে টকা পইচা নাপায়। লাহে লাহে এতিয়া বাৰু টানি টুনি চলি আছে এইকেইখন কিন্তু এটা সময় আহিব চাগে আৰু পাঁচ দহ বছৰ পিছত মানে বন্ধ হৈ পৰিব।
অ' মানে সেই সেই সেই বস্তুখিনিকে যদি আমি এতিয়া কফৰা মৌচাক, ৰংমন এই বস্তুখিনি যদি আমি এই ধৰি লওক মানে চৰকাৰৰ লগত যদি মানে তেওঁলোকে যদি ত মানে এটা সম্বন্ধ বনাই পেলাই সেই সেই বস্তুখিনি এনেকুৱা জেগা বিলাকত লাইব্ৰেৰী, সৰুকৈ লাইব্ৰেৰী, এটা বনায় প্ৰত্যেক মাহে মাহে তেনেকুৱা আলোচনী, তাত থ'বলৈ মানে আৰম্ভ কৰে
নহয় তাকে মই মই সেইটো মোৰ এতিয়া মনলৈ সেইটোয়ে আহিছে যে ধৰি লোৱা যিখিনি এল পি স্কুল আছে মানে প্ৰাথমিক বিদ্য়ালয় আছে। কাৰণ ধৰি লোৱা হেৰিয়ৰ বাৰু অং অংণবাদিৰ ল'ৰা ছোৱালী খিনিয়ে নিজে পঢ়িব পৰাকৈ তেওঁলোক মানে সক্ষ্যম নহয় এইটো বয়সত।
সক্ষম নহয়।
প্ৰাথমিক বিদ্য়ালয়ত মানে যিসকল মানে যিখিনি অসমীয়া আলোচনী আছে শিশুৰ কাৰণে সেই আলোচনী খিনি কিন্তু যদি চৰকাৰে তেওঁলোকৰ পইচাৰে যদি চৰকাৰী পইচাৰে যদি দিয়াৰ ব্যবস্তা কৰে মানে তেওঁলোকৰ লাইব্ৰেৰীত। এয়া হ'লে কি হ'ব ল'ৰা-ছোৱালী খিনি পঢ়া অভ্যাসটো গঢ় ল'ব লগতে আমাৰ থলুৱা যি কেইখন আলোচনী যিখন মানে মূৰ মূৰ অৱস্থা তেওঁলোকৰো কিন্তু বচাই এট টা মানে অ', মানে এটা সুবিধা আছে। চৰকাৰে এই পদক্ষেপটো লোৱাটো ভাল বুলি ভাবো।
ভাল কাৰণ আপুনি এতিয়া বস্তু এটা চাওক, যদি তেওঁলোকে ঠিক আছে সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে বাৰু পঢ়িব নোৱাৰে। কিন্তু সেই মাত তাতো যোন যোন তত্বাৱধায়ক থাকিব দুগৰাকী থাকে যে তেওঁলোকৰ কোনো থাকিয়ে তেওঁ ৰংমনখন পঢ়ি শুনা আৰু ৰংমন, ৰংমনখনত তো আপোনাৰ ছবি থাকে।
হয়- হয়- হয়-হয়-হয় তাকে এই বস্তু খিনি কৰিব লাগে তাকে এতিয়া আমি আমি ইটা বাৰু এই ক্ষেত্ৰত কৰিব নোৱাৰো একো চৰকাৰে আমি চৰকাৰক মানে অনুৰোধ জনাব পাৰো। আমি তাৰ কাৰণে ধৰি লোৱা আমি এইখিনি মানে ল'ৰা-ছোৱালী সাজু কৰিব লাগিব যে তেওঁলোকে কিতাপ পঢ়ি ভাল পায়। আৰু এইটো কাৰণে আচলতে কৰ্মশালা বোৰ যে দিছো বা দি মানে দিব লাগে। কাৰণটো এইটোৱে আৰু সেই কমশালা খন আমাৰ পাঁচ তাৰিখৰ পৰা আছে তুমি আহিবা পাঁচ জুলাইৰ পৰা
অ'
আহিবা।
কি-কি- কি তাৰিখৰ পৰা বুলি ক'লে
পাঁচ জুলাই। পাঁচ জুলাইৰ পৰা আমি কৰিম আহিবা আৰু মানে শিশুৰ লগত থকা সময়খিনি এনেও ভাল লাগে।
অ' এনেও ভাল লাগে, ভালেই লাগে অলপ মনটোও ভাল লাগিব।
ঠিক আছে বাৰু আজি। যি মই তোমাক নিমন্ত্ৰণি পত্ৰ। তোমাক পঠাই দিম।
ঠিক আছে, ঠিক আছে বাৰু উম-উম অ' ঠিক আছে ঠিক আছে।